হেল্ল'! একে ভাল নমস্কাৰ নমস্কাৰ!
নমস্কাৰ দেই! এয়া ভাত পানী খালা?
হয় খালো খালো।
কি দি খালা, কি দি খালা?
মই খালো আপোনাৰ, আজি খালো মাছ।
হয়।
তাৰ পিছত ভাতেৰে খালো আও, মাছে ভাতে খালো আৰু। গৰমত আৰু কি খাব? অতি পাত আজি গৰম পৰিছে।
এইয়া তোমাৰ বাকী, ঘৰৰ সকলোৰে ভাল সদস্য সকলোৰে ভাল?
হয় হয়, সদস্য সকলোৰে ভাল।
অ' অ'এইয়া পুৰি পুৰি খুৰা খুৰা-খুৰিৰ ভাল ন'?
ভালেই।
অ' আজি খুৰাক লগ পাইছিলো বজাৰ কৰিব গৈছিলে হবলা। আজি আজি খুৰাক লগ পাইছিলো, বজাৰত গৈছিলে হবলা ন'?
অ' লগ পাইছিলে নেকি? মই নাছিলো ঘৰত।
অ'। এইয়া বজাৰত লগ পালো, পাই পেলাই মোক মাতি আহিলে, হয়।
পেহীক মানে এটা ম'হ আছে বুইছে, ম'হ এটাই কামুৰিলে। তাৰপিছত আৰু তেখেতক লৈ গ'ল হস্পিতলত।
হয় হয়।
তাৰ পিছত লৈ যোৱালে তাত দেখালে তাৰ পিছত মাইক্ৰ' এনফ্ৰাইটিছ এটা ম'হ আছে বুলি।
অ এই বহুত বিষাক্ত ম'হ কিন্তু দেই।
বহুত বিষাক্ত ম'হ সেইটো বুজিছে তাৰপিছত ম টোৱে বোলে তেখেতক কামুৰিলে তাৰ পিছত তেখেতে এনেকে মাথা ঘূৰাই ঘূৰাই পৰি থাকে তাৰ পিছত মই বোলো কি হ'ল ব'লক চোন লৈ যাওঁ হস্পিতেলত চিকিৎসা
হয় হয়
তেখেতক লৈ গোত এতিয়া তেখেতে কৈছে যে গুৱাহাটীত লৈ গৈছিলো গুৱাহাটী
হয় হয়
এতিয়া ক'লে কি শ্বিলং পাষলৈ ভাল এখন হস্পিতেল আছে তাৰ ৰেকে তাত আমি যাম আৰু শুক্ৰ গ'লে।
শুক্ৰবাৰে যাব ন অ শুনক এইটো মানে বেমাৰটো কি হৈছে আপোনাৰ বহুত বেয়া দেই এই বেমাৰো আপোনাৰ বহুত বেয়া আপুনি যিমান
হয় এই বেমাৰটো মানে আপোনাৰ যিটো মানে আমাৰ যিটো শৰীৰৰ পোকবিলাক হয় এ মানে বিষাদ দ্ৰব্য এটা মানে হেৰি কৰিছে আৰু
হয় হয়
এইটো মানে আপোনাৰ মগজে বেয়া
হয় হয় হয় হয়
স আৰু খবৰ খাতি
আপোনাৰ হয় হয় আপোনাৰ বাকী ঘৰত সকলোৱে খা খাবৰ ভাল আৰু ন
হয় হয় হয়
অ', এই আপোনাক কথা এটা আছিলে সেই কওঁকচোন, কওঁকচোন, কওঁ‌কচোন কঁওক কঁওক আপোন তো কওঁকচোন পঢ়া শুনা মোৰ মানে এতিয়া আপোনাৰ হেৰি হ'ল মোৰ মোৰ এতিয়া আপোনাৰ কি হ'ল আপোনাৰ মোৰ ডক্তৰ আপোনাৰ এয়া চিকিৎসক কৃষকৰ আপোনাৰ মে এতিয়া এ এ আঠ নম্বৰ আপোনাৰ হেৰি আপোনাৰ চেমিষ্টাৰ পৰীক্ষা হৈ আছে মোৰ
হয় হয়
এম বি বি এছ মই এবাৰ আপোনাৰ থাৰ্ড ইয়েৰ
হয়
অ', চেমিষ্টাৰ পৰীক্ষাটো চ হ'লে তাৰপিত মানে মই অলপ কেইদিনমান দিন অল চুটি পাম আপোনাৰ ঘৰত যামে গৰমৰ কাৰণে অলপ বন্ধ দিব।
হয়।
বেছি নহয় আপোনাৰ উ দহ বাৰ দিন বন্ধ দিব তাতে বহুত দিন যোৱা নাই ন ঘৰলৈ এতিয়া যাম আৰুৰলৈ
আহিব আহিব।
আজিকালি কি আছে এয়া হেৰি কৰিব দেই যিটো আপোনাৰ মহৰ কথা ক'লে। এই মহৰ প্ৰকোপটো আপোনাৰ বহুত বাঢ়ি গৈছে এতিয়া চাব এই মহ এ। এই মহতটো কি হৈছে জানে এই মহটো আপোনাৰ ঘৰৰ ওচৰে পাজৰে আপোনাৰ পানী। জমা হ'ব নিদিব লেতেৰা মানে পৰিষ্কাৰ কৰি ৰাখিব লাগিব দেই আপোনাৰ। কিবা ঘৰৰ ওচৰত যদি কিবাাত্ৰ ছাত্ৰ আছে তাত আপোনাৰ যদি পানীটোমাে এই মহটোৱে কিন্তু আপোনাৰ। তেনেকুৱা পানী পিনন্তটো এক ৰাতিৰ ভিতৰতে আপোনাৰ কণী পাৰী পোৱালি জগাই দিয়ে দেই। বুজিছে এই মহটোৰ পৰা বহুত সাৱধান হওক আহ ছাল। ৰুম বিলাক চাফা কৰি ৰাখক আচলতে এইবোৰ আমাৰ এটা টাউন জেগাৰ আমাৰ এতিয়া। এ আমাৰ মেইন টাউনত কি হৈছে আমাৰ এ যিবোৰ নলা নদমা আমাৰ ইয়াতে আমি যদি বাহিৰত যদি।
হয় হয় হয়।
অলপ সময় যদি বহি যদি থাকো আমাৰ গোটেই মানে ভৰি চৰি আপোনাৰ ৰঙা কৰি দিয়ে মই সে এনেকুৱা কামুৰে। আমাৰ যিবোৰ এতিয়া নলা নৰ্দমা বোৰ আছে সেইবিলাক চাফা নকৰে ন।
চাফা নকৰে সেইবিলাক মানে আপোনাৰ হেৰি নকৰে ন বস্তুটো মানে জা। বজে নলা নলা ক'ব পানীক বাজে যাবলৈ সেনেকুৱা এটা পথো নাই ভাল। যিবিলাক মানে আপোনাৰ মানে এটা যিবোনো প্ৰযুক্তি লাগে যিটো আমাৰ অভাৱ।
হয় হয় নিশ্চয় নিশ্চয় এতিয়া চাবা দেই যোৱাকালি। হয় হয়। এতিয়া চাব যোৱাকালি মানে আমাৰ কি হল আমাৰ ইয়াত আপোনাৰ কি হৈছে হেৰি আহিছিলে এয়া। বৰষুণ আহিছে ধাৰাবাহিক মানে বহুত বৰষুণ দেই আপোনাৰ ধাৰাসাৰ বহুত আপোনাৰ। প্ৰায় আপোনাৰ। চাৰি আ পাঁচ ছয় ঘন্টামান দি আছিলে দেই।
হয়।
দিন আগোতে কি হ'ল আপোনাৰ মই আছ। আছিলো হেৰিত মই মানে ঘৰত নাছিলো মই বেলেগ এফালে আছিলোঁ। আপোনাৰ গোতে আমাৰ মানে কি হ'ল। নালা নৰ্দমাবোৰ হেৰি আপুনি গুৱাহাটীৰ কথা জানেই কিমান অলপ হ'লে।
জানো জানো জানো। তাতো আপোনাৰ মানে দুই এঘণ্টা কি আধা ঘণ্টা বৰষুণ দিলে তাত গোটেইখন।
হয় হয় হয় মই যিহেতু গুৱাহাটীত যিহেতু মই হয় হয়।
সেইটোতো মানে আপোনাৰ ৰাস্তা বনাওতে যিটো অলপমান। অলপমান বৈজ্ঞানিকৰ মতে হেৰি কৰিব লাগে হয়।
হয় হয়। মই এতিয়া তাৰ পিছত মোৰ কি হৈছে মোৰ পেহী মোৰ মানে মামাৰ ঘৰটো মানে। তাতে মানে আপোনাৰ কি হৈছে চাপৰ ঘৰটো গোটেই ঘৰত। আপোনাৰ পানী তুলি সোমাই তাৰপিছত মুখ ফোন মাৰিছে মই এতিয়া নাযাব নোৱাৰো মোৰ। এ হেৰি হৈ আছিলে মোৰ মানে পৰীক্ষা হৈ আছিলে তাতে মই তেওঁ মানে। পৰীক্ষা চেচ কৰি মই এপাক হলেও মানে দেখা দি অকমান ঘৰৰ কাম। মানে বস্তু বাহন বোৰ অলপ দাঙি কৰি দি থৈ আহিছো ন ইমান মানে পানী আপোনাৰ এক বু। বুক এবুকো এবুকো পানী হৈছে গুৱাহাটী। নিচিনা এখন চহৰৰ মাছ মজিয়াত তাৰ নহ'ব কিয় ক। ই নলা নৰ্দমা বোৰ চাফা নকৰে তেওঁলোকে তেওঁলোকে নলা নৰ্দমা চাফা। ন কৰে তেওঁলোকৰ নলাবোৰৰ আপোনাৰ যি আধুনিক কৃত্ৰিম প্ৰযুক্তি যেন। পানী খিনি কোনফালে যাব লাগিব তাৰ সুবিধা নাই তাত।
আগতে ৰাস্তা খ আচলতে ৰাস্তাবিলাক মাটি ৰাস্তা আছিলে। বৰষুণ দিলে এনে পানীটো মানে মাটিতে শুহি লয়।
হয় হয়।
আজিকালিতো একদম পকাৰ হৈ গ'ল। কাতিটো বস্তুটো জমা কৰি একগোট কৰি থৈ দিয়ে, পানীটো শুহিবও নোৱাৰে। এঠাইৰ পৰা এঠাইলৈ লৈ যাবও নোৱাৰে। যদি মাটি হোৱতেনো বস্তুতটো একদম পুৰা বৈ গ'লহেতেন।
হয় হয়, এতিয়া কি হৈছে জানেনে এতিয়া তেওঁলোকে মোক তেওঁলোক কৰ ঘৰত যিহেতু পানী। এতিয়া পানীতটো এতিয়া কোনোফালে নাযায় এতিয়া যাব নোৱাৰে চবফালে পানী এতিয়া পানীতো শুকাইও যাব নোৱাৰে। এতিয়া তাত কি হৈছে, তাত এ তাত আপোনাৰ এতিয়া এনেকুৱা মহ হৈছে মানে মহে কণী পাৰিছে, আপোনাৰ যদি পানীতো দুদিন থাকে ন, এনেককা গেলা পানী। তাত আপুনি কেনেকে সহ্য কৰিব কৈছো, ইমান মহ হৈছে তাত হয় এতিয়া
আপোনাৰ চিধা চিধি কথা মা এজন ব্যক্তিয়ে এনেকুৱা মানে দুৰ্গন্ধ হৈছে থাকিলে। অসুস্থ হ'বই।
হয় এতিয়া জ্বৰ, কাহ, চৰ্দি, মূৰৰ বিষ আপোনাৰ মানে আপোনাৰ গোটেইখিনি আপোনাৰ মানে হৈ যায় এনেকুৱা মইয়ে যদি আপোনাক যদি চাবলৈ ন, এইবিলাক মহ কি হৈছে এনেকুৱা মহৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি ওচৰে পাজৰে কে কিয় পানী জমা হ'ব দিব নালাগিব, বুজিলে। আপোনাৰ মহৰ উৎপাতটো বহুত বাঢ়ি গৈছে, আমাৰ ই এতিয়া এনেকুৱা টাউন এলেকাত এতিয়া আপোনালোকে এতিয়া গাঁৱৰ নিচিনা জেগাত আছে আপোনালোকৰ পৰিৱেশটো ভাল। আমাৰ ইয়াত আ আপোনাৰ মানে এতিয়া থাকিব পৰা অৱস্থাত নাই। আমাৰ ইয়াত মানে আপোনাৰ সুবিধা চব আছে। আমাৰ আ চিকিৎসালয় সুবিধা আছে আপোনাৰ। ওচৰতে আপোনাৰ চিকিৎসালয় আছে। আমাৰ সুবিধা খিনি বহুত। গাঁৱত আপোনাৰ এতিয়া চিকিৎসা এখনৰ গাঁৱত আপোনাৰ যাবলৈ হ'লে আপোনাৰ গাড়ী তুলি যান বাহনৰ আপোনাৰ অসুবিধা হয়। আমাৰ ইয়াত সেইখিনি অসুবিধা নাই। কিন্তু আমাৰ ইয়াত চাব গ'লে আপোনাৰ ডাৱৰ মানুহখিনিয়ে যিটো শান্তিত আছে, আমি এ তেনেকে শান্তিত নাই কিন্তু।
গাঁও আৰু চহৰৰ মাজত আপোনাৰ বহুত খিনি আপোনাৰ পা ৰ্থক্য থাকে বুলিছে, হয় হয়। এতিয়া কি কৰি আছে আপুনি? পঢ়া শুনা?
এতিয়া মই আপোনাৰ এ, পঢ়ি আছিলোঁ।
এ, আপুনি এই আপুনি আপুনি কি আপুনি কি কিহত আপুনি হেৰি কৰিছে নহয় আপুনি? পঢ়া শুনাতো আপোনাৰ ক্ৰিয়াৰ আছিলে ন' উম।
হেল্ল
হেল্ল
আপুনি হেৰি কৰি নাছিলে, মাজতে আ আপুনি এতিয়া কি আ ইঞ্জিনিয়াৰিং কৰি আছিলে বুলি কৈছিলে মাজতে।
হয় হয় হয়। ইঞ্জিনিয়াৰিঙে কৰি আছিলোঁ বাৰু।
হয় হ।
তাৰপিছত আৰু মোৰ ঠিকে চলি আছে। এতিয়া ভাবিছোঁ কি মই ইঞ্জিনিয়াৰিংটো কমপ্লিট কৰোঁ।
হয় হয় তাই ঠিকে আছে, ঠিকে আছে, কৰিব লাগে ন।
হয়। কমপ্লিট কৰি পেলাই মই চাকৰি তাকৰি চাওঁ এতিয়া লাগে দিয়কচোন চাকৰি এটা।
লাগে, লাগে, লাগে নিশ্চয় লাগে।
এখন ঘৰ চলিবলে ত' চাকৰি লাগেই।
হয়, হয়। আমাৰো এতিয়া তিয়া মই এতিয়া পঢ়ি আছোঁ ইয়াত এতিয়া ঘৰৰ মা দেউ তাহতৰ বহুত অসুবিধা হৈ আছে। হ'ব বাৰু মোৰ আৰু অ, হয়, হয়। মোৰ আৰু আপোনাৰ দুই বছৰৰ পিছত মোৰো বাৰু ভাল হ'ব বাৰু মই ভাল এখ খন চি-চিকিৎসালতে এটা, ভাল চাকৰি এটা পালে মোৰতোন আৰু
হয়, আপুনি বিমান বন্দৰৰ চাকৰি পাইছিলে নেকি ন'?
নাই নাই মই এতিয়া আপোন চিকিৎসকৰ কাৰণে পঢ়ি আছোঁ ন'। হয় বিমান বন্দৰ মোৰে মোৰ বিমান বন্দৰত পোৱা জন মোৰ মানে এ সৰু ভাইটি আছিলে।
হয় হয়।
তেওঁ এয়া হেৰি এইয়া ক্ৰেদিংকো আছিলে।
হয়।
অ', তেওঁ এতিয়া নাই এতিয়াত চাই তেওঁ আছে বৰ্তমান দেলহিত আছে।
অঁ অহ।
তেওঁ ইয়া, ইষ্টাডি এ, মানে পঢ়া পঢ়া শুনা কৰি আছে তাৰ ওপৰত আপোনাৰ বহুতখিনি। আৰু তাৰ আৰু ছমাহ মান আছে তাৰপিছত তেওঁ ওলাব আৰু তাৰ পৰা।
অ', পিছে বিশ তাৰিখলৈ মাধৱ দেৱৰ তিথি নেকি দাদা?
হয় কি কৈছে?
বিশ তাৰিখম বিশ তাৰিখে কিবা দিৱস আছে নেকি?
উম, হয় আপোনাৰ মাতটো বুজি পোৱা নাই।
হেল্ল।
অ মাতটো আপোনাৰ বুজি পোৱা নাই কওকচোন।
বিশ তাৰিখে আপোনাৰ মাধৱদেৱৰ তিথি নেকি?
গম পোৱা নাই কওকচোন। কওক কওক কওক কওক শুনি আছো কওক। হয় আছে চাগে বুজিছে, মোৰ আপোনাৰ দেৰি হয়, মই এতিয়া পঢ়া শুনা কৰি পেলাই আপোনাৰ মানে মোৰ ৰাতি বাৰটা এটা তেনেকুৱা বাজিয়ে যায় বুইছে।
অঁ মানে বেছি ৰাতিলৈকে মানুহে শুলে অসুস্থ হৈ যায় বুইছে। মই মাজতে অলপমান অলপ দেৰিকৈ শুওঁ। অসুস্থ পৰি গ'লোঁ নহয়।
নাই নাই অলপ
তাৰপিছত মই এইয়া ওচৰৰে এখন চিকিৎসালয় আছে তাত গ'লোঁ।
হয়।
চিকিৎসকজনে কৈছে যে বেছি সময় আমি এ সাৰ পাব নালাগে নহলে আমাৰ যিটো মগজে
হয় হয়।
মগজে কষ্ট পায় আৰু।
হয় হয় নাই নাই আপুনি কি কৰিব পুৱা পুৱা সদায় আপুনি সোনকালে উঠি অকমান আপুনি শাৰীৰিক আ চৰ্চা কৰিব। কিন্তু আপুনি নিশা আপুনি অলপ সোনকালে শুৱলৈ চেষ্টা কৰিব বুইছ নিশা নিশা আহাৰটো আপুনি অলপ সোনকালে গ্ৰহণ কৰিব। কাৰণ নিশা আমাৰ শৰীৰটোৱে আপোনাৰ আহাৰ খিনি আপোনাৰ হয় হয় নিশ্চয় নিশ্চয়, হয় হয় তাৰ আ তাৰ আগত শুলে আৰু ভাল বুইছে।
হয় হয়।
হয় হয় হয় ঠিক আছে দিয়ক ৰাখিছোঁ ঠিক ঠিক আছে।